হেল্ল'
কি কৰিছ
এ খাই বৈ উঠিছো আজৰি হৈছো।
অ অ মইও খাই বৈ আজৰি হৈছো। মই সেনেই খাই বৈ আজৰি হৈ কি কি হল বনোৱা
বইল দালি বনালোঁ। ভাতকেৰেলা, আলু, পিটিকা, আম
ভালেই দে গৰমত
অ তই?
মই দালি ভাত কেৰেলা, আলু ভাজি তাৰপিছত ডিম অমলেট কৰিলো আৰু।
অ।
ঘৰলে যোৱা নাই নহয়?
নাই যোৱা। মেলা আছে নহয়, মেলাতে যাম।
অ এশৰাহি মেলা।
এশৰাহি
লাষ্ট আৰু সেইটো। তাৰাপা আৰু মেলা নাই
একেবাৰে লাষ্টৰ মেলা
উম ভালে লাগিব দে চব লগ হোৱা যাব
অ আহিব
উম যাব লাগিব
মাতিয়ে আছে বাৰু
মামাহঁতক ঘৰলেও
আগতীয়াকে আহিবি ন
অ যাম চাগৈ দুদিনমান আগতে মামা ঘৰলৈও মাতিয়ে আছে যোৱা হোৱা নাই উম একেলগে চাম দে কাপোৰ কানি লৈছা নে
ল'ব পাৰাই নাই
উম লবিনে নাই লবিনে
হম
লবি
লব লাগিব
অ মোৰ ঠিক নাই কি হয়
সময় মিলা নাই যাবলৈ
উম কাপোৰ কানি লোৱাও হোৱা নাই বহুত দিন হ'ল কিন্তু কাপোৰ প লোৱাই নাই দেই
মইও ল'ম ল'মকে ল ল'বই পাৰা নাই
কাৰো বিয়া বাৰু হোৱা নাই একো নাই
আহ
সেইকাৰণে ভাবিছো কি হয় ভাল লাগে দেখচোন মেলাত ভাল কাপোৰ এযোৰ পিন্ধি যাবলে ইমান মানুহ হব কি কৈছ উম উম উম আজিকালি চবতে কাপোৰ কিনিব ভাল হল দে
অঁ
অসুবিধা নাই আগতে যেনেকে টাউনলে যাব লাগে
অনলাইনো পাৰে
উম ত
সে গৰমত মানে যি তি পিন্ধিব নোৱাৰি যে সূতাও কাপোৰ এযোৰ লব লাগিব উম বোৱা কাপোৰ
অ
বোৱাহে ল'ম আৰু
শাৰী কাপোৰ বোৰো ভাল দেই উম
ঘৰত পিন্ধিবলে ভাল আৰু
অ ভাল আৰু নামঘৰত ধুনীয়াকে বগা হেৰিটো থাকে না
উম
নামঘৰে চামঘৰে পিন্ধি যাবলে ভাল আৰু ভাদ মাহত মানে
গৰম দিনতহে আকৌ নাম নাম চাম বিলাকো বেছি হয় অনুষ্ঠান বিলাক বেছি গৰম দিনত হয় হোম
কি হয় মোৰ মানে তেনেকুৱা বগা কাপোৰ লোৱা হোৱাই নাই নামঘৰত যাবলৈও
উম
সেইবোৰ এযোৰ ল'ব লাগিব আমাৰ ওচৰৰ মানে মানুহ এগৰাকীয়ে আনিছে কাপোৰ কানিবোৰ বিক্ৰী কৰিবলে তাকে তাৰাপাই পাৰিলে উম উম নতুনকে তাৰ পৰাই ল'ব লাগিব এটা কাৰণে ভালে হৈছে মানে সেই দুৰত নহলে গৈ থাকিব লাগে ন টাউনলৈ অহা যোৱা এতিয়া ওচৰতে পাম আৰু মানে থকাতকে উম উ ব্যৱসাৰ কৰিছে ভালেই হৈছে তইতো চিলাই কামটো জানয়েই ন চিলাই তিলাই কাম বোৰতটো জানয়েই
অঁ জানো মই চিলাই খিনি নিজে কৰি লও
উম অ ভাবিছো চিলাইতটো কৰো শিকো কোনে বিউটিচিয়ানটো শিকো কিবা এটা শিকিব লাগিব
অ মোৰ হেৰিতো হোৱা নাই ব্লাউজ টো কাটিংটো শিকা হোৱা নাই এনেই বাকী খিনি হৈ আছে বাকী খিনি চিলাওঁ কুহি তেনে
তাকে মই দহি চহি খিনি পাৰো কিন্তু মানে চিলাইতো জান শিকা নাই যে তাকে শিকো শিকো বুলি ভাবি আছো এতিয়া শিকিবই প কি কৈছা
এটা চাইডে হৈ আছে আৰু এটা চাইডে বাকী আছে।
কি
এটা ছাইডে গাঠ ধুৱাব লাগিব
উম দহি গাঁঠি আছ মানে অ মই মোৰো আছে কেইযোৰমান এতিয়া দহি গাঠটো হোৱাই নাই।
নিজে কৰিব পাৰিলে ভাল আৰু হয়।
উম মেলাত গ'লেতো আকৌ পিঠা পনা বনোৱা
সেইটো বাকী
দৈ জল পান বনাই লৈ যাবিনে
অ বনাব ল থোম পিঠা কেইটামান ঠিকি আছে নহয় ঘৰতে হম
ময়ো ভাবিছো কি নিওঁ কি নিনো
অ এই ঢেঁকী আছে ঘৰত পিঠা গুৰি কেইটা মান খুন্দিব লাগিব অহ
ইয়াত ঢেঁকী আছে ন
আহ
অ আমাৰো আছে বাৰু আমি মা মই খুন্দিয়ে থাকো বাৰু দেই
খুন্দি বনায়
উম তত নামঘৰ চামঘৰ ওচৰতে নে অকণ দূৰত।
হা হা
নামঘৰ ওচৰতে নে দূৰত
অকনমান যাব লাগে
আমাৰ ওচৰতে বাৰু উম নামঘৰ
একেবাৰে ওচৰত নহয় আৰু। অলপমান মান যাব লাগে আমাৰ মানে উঠি অহা যে উঠি অহা গল যে আগৰ পুৰণা ঘৰৰ পৰা সেইকাৰণে অকমান দূৰ হল নে আগত। ওচ
উম হে ই এই মেলাত গলে লগৰবোৰকো ফোন কৰিবি ময়ো কৰিম বাৰু। তাক যাক পাও। আৰু লগ হৈ মানে খানা চানা এটা খাব লাগিব আৰু
অ খানা এটা চাম মই অকণ আগবতীয়া যেতিয়া যাম নহয় কাম যে
গৰমটো বহুত হব ন চাদৰ মেখেলা পিন্ধি যোৱাটো এটা হেৰি হ'ব কিন্তু
জানো আৰু
কি হয় মানে মোৰ মা যোৱা কথা আছে গলে তো আকৌ পিন্ধা কৰাটো চাদৰ মেখেলা পিন্ধিলে বাৰু ভালে লাগে
এনেকুৱা এটা ক তেনেকেহে ভাল লাগে ঘৰ
অ নামঘৰৰ কামো হয় থাকে ন ভালেই লাগে বাৰু
চবেই ত পিন্ধিব গৈ নতুন নতুনেই
অ আকৌ ইমান ধুনীয়া ধুনীয়াকে যায়
বেয়াহে লাগে ব্ত আৰু
লাৰু চাৰু বনাবিনে
কেতিয়াবা আক আক জোৰ পেলাই দিয়ে নহয় মেলা সময়খিনি
অ কিন্তু কেইবাবছৰ হৈছে মানে কি বৰষুণ চৰহ অ বৰষুণে আগৰ দুই বছৰ মান তেনেকেতো বৰষুণতেই চালো ছাতি লৈ লৈ
আহ
যোৱাবাৰ চাইছিলি নে
চাইছিলো
উম যোৱাবাৰ বৰষুণ নাছিলে নেকি ন
যোৱাবাৰ নাই দিয়া
অ তাৰ আগৰবাৰ নে কেতিয়া
যোৱা বাৰ উম বৰষুণ নাই
এইবাৰো বা
এতিয়া দেৰিকেহে গল হয় ন
উম আমিও খ কটামান বজালে তেনেকে চাই আছিলোঁ
সোনকালে যাম বুলি ভাবি থাকিলেও সোনকালে যাব পৰাই নাযায় উ আলহিও আহি থাকি আছে খোৱা বোৱাও যোগাৰ দি থাকিব লাগে আৰু গৰমতোত এই কাপোৰো পিন্ধিব মন মন নাযায় যাব মন নাযায়। অ
মানুহটো বহুত হয়। উম আৰু যে এবাৰ ৰাজীৱে কৈছিল যে হেৰি মানে খানা চানা দিম বুলি উম হেৰি শেষ
অ জানো কি কৰে।
তাতো সেইদিনাখন বাৰু সি বহুত হে হে
মই শনিবাৰ মানে যাম।
হয় নেকি?
অহ।
মই হে মই পুন কিমান তাৰিখ আছিলে পোন্ধৰ তাৰিখ নেকি ন?
অ মানে সোমবাৰ পৰিছে।
সোমবাৰ পৰিছে অ শনিবাৰে যাবি। মইও চাও কি কৰো যাব পাৰিলে যা। অ মই কম অ।
যদি পাৰু খানা এটা মিলাম
উম
হয়।
উম খানা এটা ক অ মিলাব লাগিব সোনকালে গলে তেতিয়া এতিয়া গোটেইখিনি আলোচনা কৰি সোনকালে আলো উ গ'লে তেতিয়া আলোচনাবোৰ কৰিব
মানে কি মেলা শেষ হোৱাৰ পিছত আৰু থাক হা নহব পিছদিনা গুচিয়ে আহিম হয়। সেইকাৰণে অকণ আগত নেক জান
নহ'লে আকৌ আগতীয়াকেতো খোৱা নহ'ব পিছতহে হ'ব।
হে হে
আগতীয়াকেতো খোৱা নহব খানাটো পিছতহে হ'ব। খম খাম বুলি কৈছিল। উম উম।
হে?
আগদিনা।
অহ আগদিনা পাৰা যাব নহয়? নহলে দেওবাৰে পাৰা যাব
আহ গোটেই লগৰ খিনিক আকৌ খবৰ কৰিম ন অ খবৰ কৰিম উম। খবৰ কৰিম চবকে।
হে
চবকে খবৰ কৰিম।
শনিবাৰে পাৰা যাব, ৰাতি।
উম।
যাবিচোন।
লাৰু কি কি বনাবি, নাৰিকলৰ?
আহ।
মিঠৈ লাড়ু।
চুজি।
উম। মই মিঠৈ লাৰুটো নাৰিকল লডাৰুটোহে পাৰো, বাকী নোৱাৰো। মানে তিল চিলৰ বনাই পোৱা নাই দেই আৰু তিল পিঠা তিল। পিঠাটো পাৰো তেল পিঠাটো পাৰো।
হয় নেকি, মই বনাও কিছু, কিছুমান।
তই নিমকি চিমকি বনাও।
অ, বনাওঁ। সেইটো নাই বনোৱা। পোৱা মহিন কি বনাই পাইছো। আৰু এয়া হেৰি যে উৰহি জোন বাই পিঠা।
অ, অ, অ সেইটো হেৰিত বনাও ইয়া
ই হেৰিটো থাকে যে, জোনবাই আহ সেইটো অকণ মেহনত লগ এটা লাখলে ভাল অ লগ এটা হলে ভাল অকলে
অ এজনীয়ে বনাই বেলি দি গল, এজনীয়ে
অ এজনীয়ে যদি ব এজনী এজনী দি পুৰি যায় ভাজি যায় ভাল আৰু ততিয়া সোনকালে হয়। আবোৰ ঘিলা পিঠা। পিঠা গুৰি কেইটামান ভাজা আছে ঘিলা পিঠা কেইটামান বনাও নিকি।
উম, উম, উম তাকে বনাই কৰি ল'লে মানুহখিনি আহিব যেতিয়া দিব। তাকে ভাল আৰু। বাৰু হেৰি ফুৰিব ফুৰিব গলে লগ হ'ম দে লগ হৈ যাম
অ
অকলে গৈতো ভাল নালাগে
অ
মই ভাবি আছো কবালৈ যাম বুলি খবৰ কৰিম দে হব ৰেডি হৈ থাকিবি
ঘৰলে গলে তাৰপা ভাল মিলাবলে উম মিলাবলে অ ভাল
উম অ সেইফালৰ পৰা মিলাম দে গোটেইখিনি অ কোন কোন হয় ফোন এটা কৰি লগে ভাগে গৈ ভাল লাগিব